হেল্ল'।
অ', শুনা পাইছানে বাৰু?
হয় হয় পাইছো, তুমি শুনা পাইছা?
অ', পাইছো পাইছো, কি কৰি আছা তুমি?
মই এনেই আছো, তুমি কি কৰিছা?
ময়ো এয়া চাহ তাহ খাই উঠি বহি আছো, তাকে বাকী খবৰ খাতি ভালেই নহয় ন?
ভাল ভাল, তোমাৰ ভালনে?
মোৰো ভালে ভালে
অ
উম তাকে বহুত দিন হ'ল তোমালৈ বোলো ফোন চোন কৰা নাই আজি বোলো বহুত দিন দিনা মই ফোন এনেকে কৰিলো কিবা কথা অলপ পাতো বুলি তাকে
অ অ কি বিষয়ত পাতিবা এনেই কথাটো
অ তোমাৰ হেৰি এ আজিকালি তুমি এটা কথা লক্ষ্য কৰিছানে এই আজিকালি যি মানে আগতে যি থ থলুৱোৱা খাদ্যসমূহ আছিল
সেইবোৰ সেইবোৰ আজি আজিকালি সেইবোৰ আজিকালি হেৰাই গৈছে আৰু এই যি ফাষ্ট ফুড মানে সেই ফা ফুড টো আজিকালি বেছি প্ৰচলিত হৈ আছে আচলতে
হয় হয় অ
উম তাৰ ফলত যি মানে আমাৰ বেমাৰ আজাৰ হৈছে মানে যি চাইড এফেক্ট হৈছে সেই তাৰ ওপৰতে কথা পাতি বুলি ভাবিছো কেনে হ'ব বাৰু কথাটো
অ ভাল হ'ব ভাল হ'ব ধুনীয়া একদম
হয় হয় তাকে এতিয়া মানে আজিকালি কি হয় মানুহবোৰে মানে তোমাৰ যি আধুনিকতাৰ ফলত মানে আজিকালি সেই থলুৱা খাদ্যবোৰ এৰি পেলহে আজিকালি এই নতুন মানে ফাষ্ট ফুড বোৰ খাবলে লৈছে আচলতে
হয় হয়
অ কিন্তু এটা কথা তুমি লক্ষ্ কৰিব পাৰা এই আগতে আমাৰ থলুৱা খ খাদ্য খাই মানুহৰ যি শৰীৰৰ মানে অৱস্থা আছিল মানে কিন্তু আজিকালি সেই ফাষ্ট ফুড খাই কিন্তু সেই শৰীৰ কিন্তু মানে ভালে নাথাকে আকৌ
হয় নাচাকে হয়
মানে তোমাৰ এতিয়া সে ফা ফুডত মানে তোমাৰ বহু মানে যি ডবেটি থকা মানুহবোৰৰ কাৰণে বহুত বেয়া তাৰ পিছত তোমাৰ চৰ্বি বাঢ়ে অ চৰ্বি বাঢ়ে তাৰ পিছত সেইবাৰ সেইবোৰৰ কাৰণে বহুত বেয়া আৰু মানে স্বাস্থ থ কাৰণে মানে হানিকাৰক আচলতে সি ফাষ্ট ফুড টো ক'বলৈ গ'লে
হয় হয় হানিকাৰক ফাষ্টফুডটো
কিন্তু আজিকালি মানুহবোৰে কি কৰে আকৌ মানে আধুনিকতাৰ ফলত যি মানে আজিকালি মানুহবোৰে ভাবে যি কি এ ফাষ্ট ফুডটো খালে মানে সেইটো এটা ফেশ্বন বুলি লৈ পেললে মানুহ বিলাকে আজিকালি ফাষ্টফুডটো মানে বেছিকৈ খাবলৈ ধৰিছে আচলতে
হয় হয় হয় খাব লাগছে
তাৰ ফলত যে যি চাইড ইফেক্ট হৈ আছে মানুহবোৰৰ সেই কথাটো মানে তেওঁলোকে এ মানে বুজি পোৱা মানুহো কি কৰে আজালি তুমি চাবাোন একম প ধুন ৰেৰে হোলত যাব নোহোৱা কাম এটা কৰিলে তেনেধৰণে ষ্টেটাচ দিব আৰু মানে তাৰ ফলত কিন্তু কি হয় সেইবোৰ যেতিয়া খাব তেওঁলোকে এইটো তেওঁলোকৰ নিজৰে মানে ক্ষতি হব হয় নহয় বাৰু সেই কথাটো আচলতে আমি মানুহ বোৰে মানে এ জনাাতো উচিত বুলি মই ভাবো মানে উম আৰু তোমাৰ এতিয়া অ কোৱা
হয় যে চাবলৈ গলে কি হৈছে আমাৰ যি আগৰ খাদ্য আছিল যেনে- আলু, কাঠ কাঠ আলু, কচু, ঢেঁকীয়া বৰা চাউলৰ, এইসমূহ একদম আমাৰ মাজৰ পৰা লুপ্ত হৈ গৈছে। এতিয়া ল'ৰা-ছোৱালীসকলে অকল ফাষ্ট-ফুডে, চাওমিন কল্ড ড্ৰিংকচ, এইবিলাকৰ প্ৰতি মোহিত বেছি মোহিত হৈছে।
উম, হয়, হয়।
হয়, এইবিলাক খাদ্য তোমাৰ খোৱাৰ ফলত তোমাৰ যেনে, চুগাৰ ডাইবে, এনেকুৱা ধৰণৰ ৰোগবোৰ বেছি আমাৰ, মানে সৰু আজি কেনে আগতে এয়া কি হয়, এই ডায়বেটিছ এইসমূহ আগত ডাঙৰ মানুহৰহে হয়। কিন্তু, আজিকালি তোমাৰ বয়সৰ কোনো বেমাৰৰ কোনো মানে বয়সৰ সীমা নাই।
সীমা নাই, হয়।
হয়,
তুমি ঠিক কথা কৈছা, আচলতে সেইবাবে আমি মানুহবোৰে এই কথাটো বুজি পোৱা উচিত যে আমাৰ ফাষ্ট ফুডৰ পৰা যি চাইডিফেক্ট হয় সেই কথাটো জনাটো উচিত আৰুতো আজিকালি এটা কথা কিন্তু ভাল আহ ভাল, এটা কথা জানিবলৈ ভালেই হৈছে কি আজিকালি হাততে মানুহবোৰৰ মোবাইল থাক মোবাইল ফোনত চাৰ্চ কৰি হয় যে, কি বস্তু খালে ভাল হয় আমাৰ শৰীৰৰ কাৰণে, কি বস্তু খালে বেয়া। আৰু এটা কথা আকৌ মানে ফাষ্ট ফুডটো সেইটো আমাৰতো বস্তু নহয়, সেইটোতো বাহিৰৰ পৰা অহা বস্তুহে। আমাৰ থলুৱা খাদ্যসমূহৰ কথা তুমি ক'লাই যেনে কাঠ আলু, আলু, সেইবোৰ মানে তোমাৰ চিৰা, পিঠা, সেইবোৰ খাব লাগে মানুহে, সেইবোৰ খালে স্বা -বাস্থ্য ভালে থাকিব। আৰু মানে তুমি সবল হৈ থাকিবা আচলতে। কিন্তু আজি-কালি তাৰ তুলনাত মানুহবোৰে যি ফাষ্ট-ফুড খায়, ফাষ্ট-ফুডৰ ফলত কি হৈছে, আজি-কালি তুমি চাবাচোন, হস্পিতাললৈ মানুহবোৰ কিমান যাব লগীয়া হৈছে, একদম পোৰা, হস্পিতাল দোম, মানুহহে দোম দোম হৈ থাকে। এইবোৰ চব মানে তোমাৰ, অ চব মানে তোমাৰ এই কাৰো বাৰ এই পেট বেয়া হৈছে, কাৰোবাৰ মানে ডায়বেটিছ হৈছে, কাৰোবাৰ কেঞ্চাৰ হৈছে সেইবোৰ ৰোগ দেখুৱাবলৈ গৈ থাকে আচলতে। উম, কিন্তু আগৰ দিনত সেইবোৰ ৰোগৰটো মানে কোনো নাম-নিচানেই না -নাছিলে মানে একো নাছিলে আগতে সেইবিলাকৰ। অ', কিন্তু আৰু আজি-কালি এটা কথা হয় বাৰু, মানে আজি-কালি কি হয় মানুহবোৰে, মাক-দেউতাবোৰে মানে এই তোমাৰ কি কৰে মানে, এই তেওঁলোকে কামৰ পৰা আহে, আহি এলাহ কৰে ভাত-চাত বনাবলে। সেইকাৰণে তেওঁলোকে কিছুমান মানুহে কি কৰে, তোমাৰ এইবোৰ মানে অৰ্ডাৰ কৰি দিয়ে, ঘৰত আহি দি থৈ যায়হি। ফাষ্ট-ফুড আকৌ কিছুমানে আকৌ কি কৰে ঘৰত মেগী বনাই খুৱায় মানে। তেনেধৰণৰ কিছুমান বস্তু বনাই বনাই খুৱায়। আচলতে, সেইবোৰ বাৰু কেনেকুৱা কথা হ'ল? আমাৰ যি অসমীয়া মানে মানুহৰ যি থলুৱা খাদ্য সেইবোৰ খুওৱাব লাগে। সেইবোৰ যি বাহিৰৰ পৰা অহা খাদ্য আৰু যাৰ পৰা আমাৰ কোনো উন্নতি নাই। মানে কোনো উপকাৰ নাই, সেইবোৰ বস্তু খাইতো আমাৰ কোনো লাভ নাই। হয় নে নহয় বাৰু?
লাভ নাই, হয়, হয়।
সেইবাবে আমি কথাটো বুজি পোৱা উচিত আৰু মানে এতিয়া যি নতুন প্ৰজন্ম তেওঁলোকেও মানে কি কৰে সেইটো মানে এটা ফেশ্বন হিচাপে লৈ লৈছে। আচলতে, তেওঁলোকক আমি কথাটো বুজাব লাগে যে এই ফাষ্ট-ফুডৰ যি অপ -কাৰৰ কথা, সেইটো বুজাব লাগে আচলতে।
হয়-হয়-হয়। মানে কি হৈছে, ফাষ্ট-ফুডসমূহ ব বহু মানে কম সময়তে বনাই হৈ যায়। সেই কিন্তু, সেইসমূহ খোৱাৰ ফলত হজম শ ক্তি একদম কমি যায়, সেইসমূহ খালে চাবাচোন, তোমাৰ পেটৰ বিষ হয়। তাত মানে এনেকুৱা কিছুমান বস্তু দিয়ে মানে সৰু, সৰু ল'ৰা ছোৱালীবিলাকৰ মানে এডিক্টেড মানে কি হয়, এডিক্টেড কৰি পেলায়, তেওঁলোকক। হয়, সেই সমূহ খোৱাৰ পিছত তোমাৰ চাবাহোন দুদিন, তিনদিনলে পেটটো একদম কিবা লাগি থাকে।
হয়, হয়।
আজিকালি কি হৈছে, এইসমূহ বস্তু তোমা অনলাইনত বুক কৰিলে তোমাৰ ঘৰতে দি থৈ যায়হি। আগতে, আগতে তে সেই বস্তুটো অকল টাউনতহে সেই প্ৰচলিত আছিল কিন্তু, এতিয়া আমাৰ গাঁৱৰ সমাজলৈও সোমাই আহিছে
সোমাই আহিছে হয়, হয়। আৰু অ', সেইবোৰ, এতিয়া সেইবোৰ খুৱাবলোৱাত যিমান অপকাৰ আছে, তাৰ উপৰিও তোমাৰ এতিয়া আ-আজি আজিকালি মানে সেইবোৰ খোৱাৰ ফলত তোমাৰ মগজুৰো মানে ক্ষতি হোৱা দেখা গৈছে। মানে তোমাৰ মগ জুৰ, মানে তোমাৰ ধৈৰ্য্য শক্তিক ছে মানুহবোৰৰ, তোমাৰ মগজু মানে তোমাৰ চাতি-ফতি লাগি থাকে। তোমাৰ ডিপ্ৰেচন বাঢ়িছে আজিকালি মানুহ বোৰেৰ, কিন্তু তাৰ তুলনাত যদি আগৰ দিনৰ আমি মানুহৰ কথা চাবলৈ যাওঁ, সেইবোৰতো একো নাছিলেই আগ গতে মানুহৰ হয়নে নহয় বাৰু? অ', দেই সেইটো আচলতে তোমাৰ খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে। গোটেই স্বাই-স্বাস্থ্যকাৰ আচলতেটো খাদ্যৰ ওপৰতে নিৰ্ভৰ কৰে। তুমি যেনে ধৰণৰ খাদ দ্য খাবা, সেই ধৰণে তোমাৰ গাত ৰিয়েকচন কৰিব হয় নহয় বাৰু? এতিয়া তুমি যেনেদৰে পেট বেয়া কথা ক'লা, সেই ফাষ্টফুডসমূহ যদি আমি খাওঁ আৰু এটা কথা হয় যে এ বহুত দিনৰ মূৰত কেতিয়াবা খালে বাৰু একো নহয়। সেইটো মানে তোমাৰ আ মানে মেনেজ হৈ যায়। কিন্তু যদি তুমি ৰেগুলাৰ যদি খাই থাকা কিন্তু তাৰ মানে যি চাইড ইফেক্ট, সেই তাৰ ফলত মানুহৰ মই মৃত্যু মুখত পৰাও মই দেখিছোঁ। নিউজে হেইয়ে, এই বাতৰি কাকতে হয়, হয় সেইবাবে আ সেই মানে মানুহবোৰে কথাটো বুজি পোৱা উচিত, আৰু যি নতুন প্ৰচন্ম-প্ৰজন্মই আজি কালি মানে উঠ উঠি আহিছে। আ তোমাৰ সৰু-সৰু ল'ৰা-ছোৱালীবোৰক, সেই, সেই তেওঁলোককো বুজাব লাগ লাগে যে, তোমালোকে এনেকে ফাষ্ট ফুডতটো বেছিকৈ নাখাবা। ঘৰতে ধুনীয়াকে ভাত বনাব তাপা পিঠা গুৰি, আ সান্দহ গুৰি তোমাৰ সেই তেনে ধৰণৰ, আৰু আকৌ ফল-মূল আছে, সেইবোৰ ফল-মূল খোৱা। আকৌ আজিকালি কিছুমানে কি কয়, এইবোৰ যে, কল্ডডিংক হ'ক তোমাৰ আইচ ক্ৰীম হক সেইবোৰ খায়। সেইবোৰৰ ফলত, সেইবোৰ মানে তোমাৰ মুখৰ জুতিৰ কাৰণে মানুহবোৰে খায়। তোমাৰ পাঁচ মিনিটৰ মানে এক এক মিনিট, দুই মিনিট, পাঁচ মিনিটৰ মুখৰ জুতিয়ে মানে তোমাৰ গোটেই জীৱনটো মানে তোমাৰ শেষ কৰি দিব। পাৰে, গম পাইছা? উম। আৰু তুমি যেনে ধৰে কলা অ'। সেইবোৰ মানে, তোমাৰ গাত মানে হজম নহয় নহয়। সেইবোৰ কাৰণ কেনেকুৱা বস্তু একদম তুমি, চাবাচোন সেইবোৰ মানে বহুত চুবালেও মানে এ, হে হেৰি নহয় মানে, এ এইটো কি বুলি কয় একেবাৰে গুৰি হৈ নাযায়। তুমি মানে গিলি থৈ দিব লাগে আচলতে। উম, উম, উম। সেইবাবে আমি সেইটো খোৱাটো অ', কোৱা, অ', কোৱা।
এতিয়া তুমি যে ক'লা যে কলডিংকছটো, কলডিংকছটো এটা কি আ আমি ভাবোঁ যে, এইবিলাক ফল-মূলৰ পৰা বনাই কিন্তু সেইটো একদম মিছা কথা। সেইবিলাক কিহৰ পৰা বনাই গম পোৱা নে? তোমাৰ এতিয়া কেমিকেল, কালাৰ মিলাই সেইবিলাক কল্ডডিংকছসমূহ মানে বনায়।
হয়, হয়।
সেইসমূহ খোৱাৰ ফলত আমাৰ ফেটছ বাঢ়ে, তোমাৰ তাৰপিছত ডায়-ডায়বেটিছ হোৱা দেখা যায়। হয়, এইসমূহ আচলতে কোনো ফল-মূলৰ পৰা বনোৱা বস্তু নহয়। সেইবিলাক কেমিকেল, কালাৰ মিক্স কৰি বনোৱা বস্তু।
হয়, হয়।
হয়।
আৰু এতিয়া, সেইবোৰ মানে তুমি খোৱা-খোৱাৰ পিছত মানে তোমাৰ এইটো অপ কাৰ হয়ে। আচলতে সেই বস্তুবোৰ আমি ত্যাগে কৰিব লাগে। কাৰণ এতিয়া আমি আ আৰু কিছুমান মানুহে কি বুলি ভাবে গম পোৱা নাই সেইটো যে তোমাৰ এ-এনাৰ্জি ড্ৰিংক বুলি খায়। আচলতে সেইটোৰ পৰা আকৌ কিবা এনাৰ্জি পাব পাৰিম নে বাৰু? আমি এতিয়া যদি তুমি অ', তুমি যদি এতিয়া কল-কল এটা খালা, কলটোৰ পৰা তুমি এনাৰ্জি পাবা। কাৰণ লিখিয়ে থৈছে আগতে, কবিতাত লিখিয়ে থয় যে- কল, কল, কল। কল এবিধ ফল কল খালে গাত পাই হাতী সমান বল হয়ে নহয় বাৰু আচলতে সেই কথাটো আমি বুজি পাব লাগে অ যে আমাৰ কি কি খালে মানে আমাৰ লাভ হয় কি খালে লোকচান হয় সেই কথাটো আমি মন দি পেলাই মানে চাব লাগে যে আহ কি হয় আৰু কথাটো ঠিক সেইদৰে অ আজিকালি মানে তোমাৰ নতুন প্ৰজন্মটো মানে বহুত বেয়া দিশে গুচি গৈছে কাৰণ তেওঁলোকৰ ভ ভিতৰ কথা আছে সেইবাবে আমি সকলোকে বুজাব প লাগে আৰু ঘৰৰ যি সৰু ল'ৰা ছ চলি আছে আমি এই তেওঁলোকক কব লাগে যে তেওঁলোকক আমি মানে সৰুৰ পৰাই সেই ভাত হওক তোমাৰ চিৰা মুড়ি সেইবোৰ পিঠাগুৰি এ ফল মূল তাক এটা কথা কও ফল মূল বুলি ক'লে কিন্তু তুমি এ হে অকল ঘৰৰ ফল মূলহে খুৱাব লাগে কিন্তু দেই কাৰণ আজিকালি যি বজাৰৰ ফল মূল তাত কিন্তু বহুত খিনি মানে দৰব দিয়া থাকে আচলতে উম উম সেইবাবে আহ সেইবাবে মানে এ তুমি ঘৰত যি ফল মূল হয় শাক পাচলি হয় সেইবোৰ খালেই তোমাৰ একদম শৰীৰ মানে একদম পুৰা ভাল হৈ থাকিব আৰু
হয় হ একদম ঠিক কথা ক আছা তুমি
বাকী তুমি আৰু এ এহাৰ দুহাৰ মান কোৱাচোন তাৰপিছত সামৰি দিম আৰু
হয় হয় তুমি যিমান খিনি আছিলা বাকী ক'লে আৰু সেইখিনি তে শিশ আমি আমাৰ ন ৰ প্ৰজন্মক সজাগ কৰি দিব লাগে যে এইসমূহ ত্যাগ কৰি চলিব লাগে ঘৰুৱা খাদ্য সবিলাক যি পুৰণি কিছুমান খ তটো আমাৰ মাজৰ পৰা একদম লুপ্ত হৈ গৈছে সেইসমূহ খাব লাগে বস্তু যেনে এতিয়া এতিয়া এইটো চিজনত এতিয়া কঠাল কঠাল গুটি এইসমূহ পুৰি খাই সিজাই খাব লাগে তোমাৰ কাঠ আলু তিহু এইসমূহ পাচলি খাই যে আমাৰ স্বাস্থ্য সবল থাকে
খবৰ থাকিব
হয়
উম তাকে এতিয়া মানে সেইটয়ে আৰু আমি আৰু নতুন প্ৰজন্মক আমি বুজাব লাগে আৰু নিজেও মানি চলিব লাগে কথাবিলাক উম তাক তাকে তোমাৰ লগত আজি কথাবোৰ পাতি ভালেই লাগিল বাৰু তোমাৰ পৰা মই নজনা কথা এটা দুটা কথা কথা জানিব পাৰিলো তাকে ভৱিষ্যতলৈ এনেধৰণে মানে আকৌ ফোন কৰিম বুলি আশা থাকিল বাকী আজিলৈ হ'ব দিয়া উ হ'ব